টো অ শুনি আছো তুমি
আহ, শুনি আছো অহ কোৱা এ একো কৰা নাই এনে আছিলো শুই আছো কি কৰিবা।
কিবা খালা নাই?
খালো খালো খালো ভাত খালো।
কিহে খালা? মই এই ঘৰতে।
অ এই নিৰামিষ দালি আছিলে আৰু পিটিকা আছিলে মাছৰ ভাজি সে
গাঁৱলীয়া মস্য নে চহৰীয়া মস্য।
এই গাঁৱলীয়া মস্য চহৰীয়া মস্য অনা নাই চোন।
উম হম
চহৰীয়া মস্য অনা নাই।
আনিব লাগে।
অ
যেতিয়া গাঁৱলীয়া কথা সমম্প চহিয়ে আনিম এনে চহৰীয়াতো চহৰতে খাওঁগে নেকি।
বাকী ওলাই মেলি নাই যোৱা নি?
ওলাই মেলি যোৱাই নাইচোন মই।
কেলে?
এনে জানা ঘৰতে আছো গৰম।
যাব লাগে গৰমত ৰদে -ৰদে ঘূৰি ফুৰিব লাগে শুকান মাছৰ নিচিনা হ'ব ঘূৰিব লগে এনেও সমানটো শুকান মাছটোৰ নিচিনাই
সেইটোটো এনেও শুকান মাছ তাত থাকিব নেকি যদি বাহিৰত ঘূৰিব
মানে মানুহটো শুকান মাছটো নিচিনা?
সেইটোতো কালাৰটো আৰু ডাৰ্ক হোৱাটোকে বেছি হেৰি হোৱাতকে
তাকে নাই ৰ'দত থাকিলে শুকান মাছটো ৰঙা হৈ যাব মানে ৰঙা নাভাবিবা মুগা ৰঙৰ
সেইটোৱে নেকি
তাকে।
যাব লাগিব ৰ'বা যাব লাগিব মইয় বাকী মই চহৰৰ ফালে সাত মানত যাম।
আহ, অহ মানে তোমাৰ আহ যে সপাও আমাৰ এক পৰীক্ষাৰ কাৰণে হেৰি দিছে আও
বিছ তাৰিখৰ পৰা নেকি?
অহ
কেই তাৰিখলৈকে?
কেই তাৰিখলৈকে মানে বাকী কেইটা দিয়াই নাই আগষ্ট লৈকে হ'ব চাগে। নহয় -নহয় চাৰিটা দিছে এতিয়া বৰ্তমান বৰ্তমান চাৰিটা দিছে। ছিক্সটো -ছিক্সটো মানে চাৰিটা আছে ছয় নম্বৰ তোমাৰ চাৰিটা আছে তাৰ পাছত আৰু এটাতো দিয়াই নাই এতিয়ালৈকে সেই বাকী পাচটো দিয়াই নাই ইটো পোৱাই নাই কেতিয়া হ'ব।
অহ
ছয়টো দিছে মানে চাৰিটা বিষয়ে পাইছো।
দিব লাগে সিহঁতিনো কি এইবিলাক পিছুৱাই আছে। হয় নহ বাৰু সোনকালে দিয়া লৈ দিব লাগে তোমাৰ এতিয়া কি দেৰ মাহ মানে থকা হ'ব নে এমাহ মানে থকা হ'ব অকল?
দুমাহ থাকিম চাগে।
দুমাহ থাকিবা?
অ
ত তোমাৰ এই শকতকে লগৰজন।
শকতকে লগৰজন এতিয়া অহ তোমাৰ হতে একেইজন সিও চাগে তাৰ যেতিয়া খতম হ'ব সি গুচি আহিব চাগে মই যদি থাকে থাকিব যদি নাথাকে গুচি আহিম।
অহ, তেনেকুৱা কথা নি
অহ, আকৌ এনে আহিমেইচোন চাৰি মাহৰ কাৰণে ঘৰতে থাকিম কিমান কি কৰুং লাহে দেহি আহিম আও। ইমান খৰ ধৰকে আহিব নালাগে।
অসুবিধা হব এই এইবাৰ যদি এতিয়া আকৌ গৈ লৈ পেলাই পাবলৈ আকৌ অসুবিধা হ'ব বিচাৰি পেলাই।
ইয়াৰ পিছতটো নাথাকিবই ইয়াৰ পিছত যদি এইকেইটা ভাল কুশলে যায়।
তাকে আশা আছেনে ভালে কুশলে যাব বুলি। যুদ্ধৰ কাৰণে সাজু হৈছা নাই?
অস্ত্ৰও ব্যৱহাৰ কৰা নাই
অহ, কষ্ট কৰাই নাই নি অকমানো।
হা- হা অস্ত্ৰ খনে উঠোৱা নাই তোমাৰ হাতে লিখা অস্ত্ৰখন।
ঠিকে আছে অষ্ট উঠোৱা।
উঠাই তাতে উঠামগে আৰু চহৰত।
অঁ সকাম চকাম পাতি উঠাবা নি তুমি এটা কাম কৰা এটা এটা। এটা সৰস্বতী সকাম পাতা গম পাইছা নাই।
তাকেবি
এই পৰীক্ষা আগত যে পাতে ঘৰ চৰ ছল মাতি পেলাই পায়স খোৱাই তেতিয়া তোমাৰ যুদ্ধখন ভাল হ'ব।
উম
বাকী বিশেষকে মোৰ নিচিনা মোৰ নিচিনা নিচিনা লগৰ দুটামান মাতি বোলে হাঁহ এটাও খুৱাইছে তেতি
এ খায় ক ভাল চিন্তা নহা দেই আপোনাৰ আপোনাৰ চিন্তা ধাৰাবোৰ ভাল দেই
পৰি পৰি আশীৰ্বাদ দিম
পৰি পৰি নে পৰি ফ
শুই দিম ওপৰফাল মুখ কৰিও শুই দিম তলফালে মুখ কৰিও শুই পেলাই দিম তমি চিন্তা কৰিব নালগে যেনেকে বিচাৰা খালি খোৱালেই হ'ল আৰু খালী যেনিবা তুমি যেনেকৈ যিমান যেনে দামী আশীৰ্বাদ বিচাৰিবা সিমানে তোমাৰ যেনিবা পইচাটো বেছি যাব
সেইটো হয় বাৰু বাজেট বাজেটটো বাঢ়ি যাব নহয়
বাঢ়ি যাব বাঢ়ি যাব মানে আমি তেতিয়া আৰু ভালকে দিম
তুমি বৰ্তমান আশীৰাদটো দিয়া পিছত মই খুৱাই দিম আৰু ভছত
এ পিছত নালাগে আমি দকা আমি দকাবলে ব্ৰাহ্মণ এজনো লৈ যাম
আৰু মই যদি খুৱাই মেলি প আজৰি কৰি দিওঁ তোমাৰ বোলে আশীৰ্বাদে একো ফলেই নাপালো তোমাৰ আশীৰ্বাদত প্ৰথমতে আশীৰ্বাদ তোমাৰ ফলটো পাই লচোন তাৰপিছত খুৱাম আৰু যদি নহয় ফল নাপাওঁ
সেইটো ফল পোৱা নোপোৱালৈ তুমি কৰ্মটো কৰিব লাগে ফললে আশা কৰিব নালাগে গম পাইছা নাই তুমি পৰীক্ষাটো দিব লাগে
সেইটোৱেই নেকি আ
বাকী হেৰি এইটো কি বুলি কয় এই হেৰিয়ত কুন্দনত থকা লৰাটো
সি ছয়টোতো দিব নোৱাৰিলে ন ছয়টোতো নোৱাৰিলে পাঁচ পাঁচ দিব পাৰিব পাচটো তোমাৰ দিব আৰু তা পাচটো ইমান নাই নহয়
অ ভাল সাহস তাৰ সাহসতে জীয়াই আছোঁ তাৰ আমাৰ লেখক নবা মোৰ ইমান দিনে মই মানে তোমাৰ ডিপ্ৰেশচনত গুচি গ'লো হেঁতেন।
আমাৰ হেৰিও আছে নহয় ছাৰ এইটো আমাৰ শকত তোমাৰ নিচিনা ছেম জনৰ লগত যে আছিলে যে কি তেখেতেও আছে ন একেই অৱস্থা
তেখেতো আছে নি
তেখেতৰ চোৱা ছেম তিনিত দেখোন তিনিত দেখোন দুবাৰ দুবাৰ গ'ল
অ দুবাৰ গল ভালেই হৈছে মই আৰু অকমান সাহস পাইছো দুব বাৰ দিলে যে আকৌ দিব পাৰি নে নোৱাৰি সেইটো গম পাম গম পাইছা নাই
উম আমাৰ কুন্দন দাও দুবাৰ গ'ল হেইটো ছেকেণ্ডটোট
ঠিকে আছে
মতো যাব চাগে ফৰ্টটোত আকৌ দুবাৰ
তাকে বাকী ওলাই মেলি চাকৰি তাকৰি
চাকৰি তাকৰি নাই আৰু যোৱাই নাই বাদ দিছো বাদ দিছোঁ।
তাকে আকৌ চাকৰি বিচাৰিবলৈ গ'লেও আকৌ সেয়া পৰীক্ষাই দিব লাগিব।
অ হয় সেইফালেই একেই।
তেতিয়াহ'লে এইকেইটা পইছাও খৰচ কৰিব নালাগে আও যিমান খৰচ হল হ'ল আও সামৰি দিয়া। ন যিমান কেইটা খৰচ হ'ল হ'ল আও এই তিনি বছৰত আৰু কৰিবগৈ নালাগে আৰু গৈ পেলাই সামৰি দিয়ে আৰু আশা নাই যদি।
আহাতে আহাতে জাপ মাৰি দিম নে নাওঁ। শুনপা সিপাৰ পাবলে লওঁ লওঁতে।
ইপাৰ হলাই আৰু পাৰ দেখিয়ে আছে নাওঁ।
এ কিন্তু পাহাৰটো আচল। এখনে আছে বহুত দ এখন পাৰে হব পৰা নাই।
অ মই আকৌ মই আকৌ মোক মোক মাজতে পাকনিয়ে পালে। নাও তোলুং ভূতুং কৰি আছে আগলৈও নাযায় পিছলৈও নাযায় নাওঁ মাজতে ঘূৰি আছে।
তোমাৰ আগলৈও যিমান দূৰ পিছলৈও সিমান দূৰ।
উ এইটো একেবাৰে মাজত।
ম কিন্তু আগালে নেজাও নেজাও নাওঁ খনে।
আমাৰ লেখক আকৌ নাওঁত উঠাই নাই নাওঁ বিচাৰিয়ে ফুৰিছে।
সেই দিনাখন পুৱাই নাই নি।
তেখেতে নাওঁ পোৱাই নাই নেকি। তেওঁ টাইম আছে। তেখেতৰ টাইম আছে নাওঁ বিচাৰি ফোৱালে তেখেতে যিদিনাও নুঠে যে।
তাকে তেওঁ শুইয়ে নুঠে নাওঁ বি।
অ টো। বিচাৰিব যাব লাগে বিচাৰিব যাব লাগে নাওঁ।
উম তাকে যাব লাগে তেওঁ শুইয়ে নুঠে আকৌ।
তাত উপস্থিতৰ সংখ্যাটো কম ন নাওঁ বিচৰা।
উম তেওঁ নাওঁ বিচাৰি আছে উঠিব লাহেকে। তেওঁ আমাৰ জিলাত আহি পেলাই কি কৰিব। ভাওনাখন মই তাকে চিন্তা কৰি আছো।
উপস্থিত থকা শতাংশটো কমিযেন কমিবযেন হে লাগিছে মু।
উমহ।
উপস্থিত থকা শতাংশটো কমিব তেখেতৰ।
তাকে।
কম শতাংশহে থাকিব উপস্থিতি।
এ সি সি তেনেকে বাছি যাব চাবা আকৌ।
নাই নাই তাত নাবাচিব, তাত মই কৈছো আমাক কুন্দন দা তেনোকা তাৰ নিচিনা এটা লগৰ আমাৰ কুন্দন ফালে যে আছে যে।
উম গম পাইছোঁ, গম পাইছোঁ।
একেই সেম সেম হেই অ আছিলে মানে, ইয়াতইছিল ইয়াৰছ। চিধা হৈ গ'ল, আকৌ তাত গৈ আকৌ একেটা কথাইে হ'ল বাও।
অ একেটা কথাাই হ'ল নি, ইয়াত মানে চিধা কৰি দিব।
ইয়াত, ইয়াত যেনেকুৱা বস্তু চিধা কৰাই দিয়ে মানে। মানে তুমি যিখনত গৈছা ন, সেহ তাৰ নিচিনা লোৱা। যেতিয়া চিধা হৈ গৈ, আকৌ তাত একেটা কথাই হ'ল। কিন্তু যি, হে হ যিকেইদিন থাকিলে চ। এদিনো খেলিমেলি কৱা নাই বাৰু।
তাকেহে।
উম।
বাকী। হেৰি, এইটো কি বুলি কয় বৰষুণ নাই দিয়া ন?
এই বৰষুণ ক'ত দিব এতিয়া।
কালি, কালি গোটেই ৰাতিটো কাৰেণ্টটো নাই তোমাৰ, বিদ্যুৎটো নাই, এ একদম তোমাৰ শুব পৰা নাই একদম গোটেই গাট ঘামুচি উঠি গ'ল। মানে, মই যিটো কথাত তোমাৰ এই বিদ্যুৎ নাথাকিলেও যিটোৱে বিদ্যুতটো দিয়ে, সেইটো মানে সেইডোখৰ উপস্থিতিটো নাই মই যিটো কোঠাত থাক কো সেইটো কোঠাত নাই, এনে বাকী গোটেই ঘৰটোত আছে। সেই কোঠাটোত নাই মানে, সেইকাৰণে ভাল কষ্ট পালো, কিন্তু ৰাতিপুৱা আকৌ শুই থাকো নে কাপোৰলৈও শুব লগীয়া হৈছে ছটামান বজাৰ পৰা।
কে'লে?
এ যেতিয়া আহিলে ঠাণ্ডা পেলাই দিলে। মানে তোমাৰ এই মোৰ কোঠাটোত মানে যিটো আছে, তোমাৰ এই ফেন নহয় মানে।
অহ
এইটো যিটো মানে তোমাৰ ঠাণ্ডা ঠাণ্ডা বতাহ দিয়ে, এনেকে যে চকা দুটা চকা চাৰিটা থাকে যে। ঘূৰি ফুৰে।
অ গম পালো গম পালো ঠাণ্ডা ঠা ঠাণ্ডা দিয়ে যে সেইটো সিহঁত নচলেই নেকি?
সেইটো তোমাৰ হেৰিয়ত নচলে, এই মানে তোমাৰ সেইটো আকৌ চলি গ'লে আকৌ পাঁচমিনিট ঠাণ্ডা পেলাই দিব তোমাৰ মানে।
সেইটো হয় বাৰু এইটো হয় ফেনেও কাম নিদিয়ে।
হম
সেইটো সমান ফেনো হ'ব নোৱাৰে।
নোৱাৰে নোৱাৰে আৰু বস্তুতো যি নহওক অকলে একেফালে গৈ থাকে। এ য়ে, মানে ধৰি লোৱা তুমি শুই আছা, সেই ফালে মুৰ কৰি থ'লে অকল তোমাৰ গা ফালেকে গৈ থাকিব। যে সেই খনে বহুত ঠাণ্ডা লগাই দিয়ে মানে গম নোপোৱা।
এ এইটো বহুত, ঠিকে আছে বাৰু, পানীতটো চেঞ্জ কৰি দিব লাগে ন।
আহ পানীতটো সলাই থাকিব লাগে। মানে তোমাৰ আৰু কিবা কিবি ধঢেৰ সলাব লাগে গম পাইছা নাই।
হম।
মানে নহ'বা তোমাৰ এনেকুৱা হৈ যে ঠাণ্ডা বতাহটো নিদিয়া হৈ যায়ে লাহে লাহে।
উম, এইটো বাৰু নাই বাৰু আমাৰ।
মানে তোমাৰ এনেকে ঠাণ্ডা এটা এচিড এটা পায় মানে।
অ।
সেইটোৱে ঠাণ্ডাতটো দিয়ে মানে সেই বস্তুটো যদি তোমাক কমি থাকে তেতিয়াহ'লে গৰম গৰম। বতাহ দিয়ে মানে এনেকে যিটো।
ঠাণ্ডা বতাহতো নিদিয়ে
অ মানে তোমাৰ সেই যিটো ঠাণ্ডা বতাহ দিয়া মানে এচিড টো থাকে সেইটো কমি গলে তোমাৰ মানে ঠাণ্ডাতাটো নি। দিয়ে গৰম বতাহ দিবলৈ লয়। মানে এনে এনেই, বতাহটো দিয়ে কিন্তু ঠাণ্ডা নিদিয়ে মানে গম পাই। বাকী পানী। এইটো তোমাৰ ছদিন সাতদিনৰ মোৰে মোৰে হেৰি কৰি থাকিব লাগে আৰু।
পানী টো ন কিমান দিনে ছয়দিন সাত দিন যায় নেকি?
চদিন সাত দিন যায় গম দিনা।
উম।
মানে তোমাৰ সেইটো নিজৰ লগ কথা কিছু। কিছুমান অ পইচা কম সেইবিলাকত তুমি সদায় সলাব লাগিব তেনেকুৱা।
অ অ।
আৰু কিছুমানৰ তুমি এমাহ হলেও নসলালেও হয় মানে। ডাঙৰ যিবিলাকৰ ডাঙৰ পানী পৰিসৰটো থকা মানে জেগাডোখৰ থাকে।
অ গম পাইছো বাৰু।
সেই টেনেকুৱা হয় কথাটো। বাকী ভাল লাগে শুই পেলাই।
অ ভালেই এইটো মজা আৰু।
ভাত খালোঁ তোমাৰ বুট দালি আছিলে তাৰপিছত পুঠি মাছ আছিলে। ভাজি তাৰপিছত বুটা মাছ ওলাইছে। বুট আলুৱে এ গুটি আলু বুট গুটি আলু তেনেকে ভাজিলে।
অ।
পাপৰ আছিলে তেনেকৈ খালোঁ। ইয়াত আহি দুখন ইয়াত আহি দুখন তিনিখন খাব।